হেল্ল', শুনিছা নে?
আহ শুনিছো শুনিছো, খবৰ কোৱা?
মোৰ খবৰ ভাল। তোমাৰ কোৱা?
অ, কাশ্মীৰে বন্ধ আৰু কাশ্মীৰ যেন তেন
কি কৰি আছা?
আছো এনেই এনেই আছো দো মোক আজি অকন উঠা দেৰি মই তোমাৰ সেইয়া উঠি কৰি অকন গা পা ধই খাই কৰি বহি আছো আও
তোমাৰ খবৰ কোৱা কি কৰি আছা? হেল্ল'? শুনিছানে? শুনিছানে? হেল্ল'।
অ' ভাত খ-খালা?
অ, শুনিছা মোৰ মাতটো মোৰ মাতটো এতিয়া শুনিছা?
মোৰ খবৰ ভাল এনে চ ৰবা ভাত ভাত প
অ, শুনি পাইছ
হয়, হয় হয়।
অ-অ মই খালো দে ভাত খাই নাই এতিয়া শুনিছো অলপ মাজতে মানে মাতটো নোহোৱা হৈ গৈছিল।
খাইকাৰণে তাকে অলপ শুই আছো এনে বহি আছো।
বাকী আজি এখন আমি হেৰি খেলৰ উপকাৰিতাৰ বিষয়ে অকন আলোচনা কৰো ন ভাবিছো।
হয় হয়। পাৰী খ খেল বহুত দৰকাৰী হয়। হেল্ল' শুনিছানে?
কোৱাচোন অকণ খেলৰ খেলৰ বিষয়ে।
তোমাৰ চাওন আহি আছে চাগে বেকগ্ৰাউডত, চ অলপ।
পঢ়ি আছো এতিয়া শুনিছা?
অ, হয় হয় শুনিছো, খেলৰ বিষয়ে মানে খেল আজি মানে নিজৰ বডিটো মানে ফিত ৰাখিবৰ কাৰণে খেল বহুত দৰকাৰী যেনেকে তোমাৰ আ ক্ৰিক আ ক্ৰিকেট খেলা হওক, বেটবল খেলা হওক বা ফুটবল হওক তাৰপিছত কাবাডী মানে চ'ব খেলে মানে নিজৰ বডিটো ফিট ৰাখিব কাৰণে দৰকাৰী মানে খেল
হয় হয়। হয় হয় তুমি ঠিকে কৈছা। আচলতে যি আমাৰ শাৰীৰিক উপকাৰিতা এই শাৰীৰিক শাৰীৰিক উপকাৰিতাৰ ক্ষেত্ৰতো খেল-খেল তোমাৰ খেল ধেমালি যথেষ্ট মানে অৱদান আগবঢ়ায়। তোমাৰ আমাৰ শৰীৰটো সুস্থ কৰি ৰাখে, আমাৰ শৰীৰ শক্তিশালী কৰে আমাৰ যি হাৰ আছে, হাড়ৰ সাৰ এইবোৰ শক্তিশালী হয়, লগতে আমি যি ৰোদ প্ৰতিৰোধ ক্ষমতাও আমাৰ বাঢ়ি উঠে। সজ হজম শক্তি বৃদ্ধি হয় ইত্যাদি এও বহুত ধৰণৰ আমাৰ লাভালাভৰ মানে আমি আহ লাভালাভ আ লাভ কৰিব পাৰো আমি খেল ধেমালিৰ জৰিয়তে
হয় হয় হয়। বাকী মই এইটোয়ে ভাবো মানে খেল খেলিলে মানে ভাল, মানুহ মানে এ খেল খেলিবলৈ লগে, এনিটাইম মানে এ-এ-এনি টাইম বেলেগ কাম কৰাৰ চাই মাজে উম মানে আহ মানে জিৰণি সময়ত মানে খেল খেলিব লাগে যিমান তাইমু মানে আমি অলপ পাওঁ, মাবে যেনেকুৱা ৰাতিপুৱা একদম ছটামান বাজত খেল খেলা। মানে কিবা খেল খেলা বা আবেলি তিনট মান পিছত খেল খেলা। বেটবল খেলিব পাৰে তিনট মান তিনটাৰ পিছত।
হয় হয় তুমি ঠিকে কৈছা কথাটো, আচলতে বৰ্তমানৰ আচলতে বৰ্তমানৰ দিনত মানুহে আধুনিকতাত পৰিু আহ বিভিন্ন আহ ধৰণৰ খেল ধেমালিবোৰ লাহে লাহে বাদ দিব ধৰি ফলস্বূপে তেওঁলোকৰ শৰীৰত বিভিন্ন ধৰণৰ বেমাৰ আজাৰ দেখা দিছে, মই ভাবো যে বৰ বৰ্তমানৰ দিনা আধুনিকতা যিমানেই নাহক কিয় আমি অকণ সময় নিজৰ কাৰণে উলিয়াব লাগে আৰু খেল ধেমালিত অকণ গুৰুত্ব দিব লাগে, খেল ধেমালি কেৱল মানে নিজৰ আহ শৰীৰৰ কাৰণে যে ভাল তেনেকুৱাও নহয়, খেল ধেমালি আহ কৰিলে নিজৰ আহ আমাৰ যি মনোযোগ শক্তি বাঢ়ে আমাৰ মানসিক-মানসিক চাপটো অকণ কমে আৰু আমাৰ যি মনটো ভাল লাগি উঠে। ফলস্বৰূপে আমি নিজৰ কৰ্ম উদ্যমত আমি আগবাঢ়িব পাৰো কৰ্ম উদ্যম বৃদ্ধি হয় আমি নিজ নিজৰ জীৱনত ধুনীয়াকে আগবাঢ়ি যাব পাৰো।
হয়, হয়, তুমি ঠিকে কৈছা বাৰু মানে খেল ধোলি কৰিলে মানে নিজৰ মানে শৰীলটোও ভাল ভাল হয় লগতে তোমাৰ আহ মানে তুমি ফ্তি ফাৰ্তা কৰি থাকিব পাৰা এনিটাইম মানে তোমাৰ মনটো ভাল থাকে মানে খেল ধেমালি কৰিলে, তাৰপিছত তুমি নিজৰ অফিচ বা যি কৰা তুমি যে অফিচ কৰিলে অফিচ বা অ' শিক্ষা কৰিলে কলেজত যোৱা যি কৰা মানে পঢ়া শুনা কৰিলে কলেজত যোৱা তাৰে মাজত মাজতো মানে অকমান সময় মানে এক দুইঘন্টা মানে ডেইলি মই ভাবো যে খেল খেলিব লাগে এক দুঘণ্টা যিমানে পাওঁ মানে আমি ফ্ৰী। ফ্ৰী টাইম খেল খেল খেলাত উচিত আৰু যেনেকুৱা খেল আজিকালি তুমি খেল আ, ৰাণিং কৰাটো কিন্ত এটা খেলৰ ভিতৰতে পৰে কন্তু ৰানিং কৰা।
হয়, হয়, তুমি ঠিকে কৈছা আচলতে খেল ধেমালিৰ ভিতৰত তোমাৰ আ, দৌ দৌৰাটো হল গল খোজ কঢ়াটো হৈ গ'ল, খেল ধেমালিৰ ভিতৰতে পৰে বুলি মই কাৰণ কওঁ। কিয়নো আমি যদি নিজৰ বন্ধু বৰ্গ লগত আমি যদি হাঁহি ধেমালি কৰি, ফূৰ্তি কৰি, আমি যদি আ, নিজৰ এটা মনোৰঞ্জনৰ মাজেৰে যদি আমি খোজ কঢ়ো বা দৌৰা দৌৰি কৰো সেইবোৰো মই খেল বুলিয়ে ধৰো আৰু সেই সেইবোৰৰ সেইবোৰৰ জৰিয়তে আমি বহুতো বেছি মানে লাভ আমি পাইবলৈ সক্ষম হ'ব পাৰো আচলতে। সেইবোৰো ধেৰ মানে লাভালাভ আছে।
হয়, হয়, ঠিকেই কৈছা। বাৰু আজিকালিটো খেল ধেমালি কৰি মানে তুমি যদি মানে জীৱন ছাপ'জ তুমি ক্ৰিকেট। খেলাত মানে বহুত ভাল, মানে বহুত ভাল, তুমি এইটো লৈ আগবাঢ়ি যোৱা তোমাৰ লাইফ এইটো লৈ আগবাঢ়ি যোৱা মানে এ, এটা প্লেয়াৰ হিচাপে আগবাঢ়ি যোৱা। মই ভাবো, মানে তুমি যোনটো খেলত ভাল ক্ৰিকয় ক্ৰিকেট খেলত ভাল হ'লে, ক্ৰিকেট খেলত ভাল বা কাবা পণ্ডিত খে ভাল হলে কাবাডীত আ, মানে আগবাঢ়ি যোৱা। অ', মানে বাস্কেটবলত ভাল হলে বাস্কেটবলত আগবাঢ়ি যোৱা বা টাই মানে তুমি যিটো কামত মানে যিটো খেল খেলি ভাল পোৱা বেছি, মই ভাবো এইটো খেলটো লৈ কেনে আ, আ, প্ৰফেচন এটা গঢ়িব পাৰি নিজৰ কাৰণে প্ৰফেচন প্লেয়াৰ হিচাপে। প্ৰফেচনেল প্লেয়াৰ হিচাপে মানে গঢ়িব পাৰি নিজকে মই ভাবো।
হয়, ঠিকে কৈছা তুমি ঠিকে কৈছা আচলতে আৰু আ, খেল ধেমালি যে কেৱল আমি আমাৰ আমাক কেৱল যে ঘৰতে সীমাবদ্ধ ৰাখে তেনেকুৱা নহয় খেল ধেমালি খেলি বহুত ডাঙৰ ডাঙৰ মানুহে নিজৰ আ, পৰিচয় গঢ়িবলৈ সক্ষম হৈছে, দেশ বিদেশত তেওঁলোকৰ নাম হৈছে। দেশ বিদেশত তেওঁলোকে নিজৰ চিনাকি দিবলৈ সক্ষম হৈছে, গতিকে মই ভাবো যে খেল ধেমালি আ, কেৱল ঘৰতে যে সীমাবদ্ধ তেনেকুৱা নহয়, খেল ধেমালিৰ জৰিয়তে আমি নিজৰ পৰিচয় আমি বিশ্বৰ দৰবাৰত ডাঙি ধৰি ব' পাৰিম। নিজৰ আ, পৰিচয়ৰ লগতে আমি নিজৰ জিলাখনৰ পৰিচয়, নিজৰ ৰাজ্যখনৰ পৰিচয়, নিজৰ আ, যি আমাৰ পৰিয়ালৰ পৰিচয় আমি বিশ্বজুৰি আমি আ, তেওঁলোকৰ প্ৰচাৰ কৰিব পাৰো আৰু লগতে আমি আনকো অ, প্ৰেৰণা প্ৰেৰণা দিব পাৰো, আনকো আমি উৎসাহ দিব পাৰো। খেল ধেমালিয়ে আমাৰ আ, যি আমাৰ আ, যি আমাক লাভ দিয়ে মানসে মানসিক চাপ কমোৱাই হওক বা শাৰীৰিক বৃদ্ধিয়ে হওক। বা যি আমাৰ আ, চলাচল বৃদ্ধিয়ে হওক বা বিভিন্ন ধৰণৰ ৰোগ প্ৰতিৰোধ ক্ষমতাই হওক বিভিন্ন ধৰণে খে খেল ধেমালিয়ে যে আমাক আহ উপকাৰিতা বোৰ যে দিয়ে আমি সেইবোৰ আমি বিশ্বদৰবাৰত মানে দেখুৱাব পাৰো আমি।
হয় হয়।
বাকী তুমি কি খেল
হয় হয় ঠিক তোমাৰ বডি টোও ঠিক থাকে এ খেলি ভাল বাৰু তুমি
হয়, হয়, মই তোমাৰ তেনেকে ক্ৰিকেট খেলিয়ে ভাল পাওঁ। ক্ৰিকেট খেলি ভাল পাওঁ, ফুটবল খেলি ভাল পাওঁ, বা বিভিন্ন ধৰণৰ তোমাৰ আ, যি খেলত নেকি শাৰীৰিক শ্ৰম হয় শাৰীৰিক অকণ শ্ৰম হয় সেই আটাইবোৰ খেলেই মই ভাল পাওঁ।
অ, দৌৰয়ে ভাল পাওঁ বাৰু।
হয়, হয়, দৌৰি ভাল পাওঁ মই।
হয় এইটোয়ে মানে খ তুমি যোনটো খেলত আগবাঢ়ি যোৱা মানে তুমি এইটো খেলতে নিজৰ ৰাজ্ তোকে পৰিচয় ভাল পৰিচয় দিব পাৰিবা যে নাই এইটো এইটো ৰাজ্যৰ পৰা অমুক ল'ৰা মানে নে খেলুৱটো মানে প্ৰউড কঢ়িয়াই আনিছে বা নিজৰ পৰিয়ালৰ ৰাজ্যটোৰ প্ৰউড ফিল কৰোৱাৰ আগত নিজৰ পৰিয়ালোক কৰিব পা প্ৰাউড ফিল
হয় হয় হয় হয় ঠিকে কৈছা তুমি ঠিকে কৈছা তুমি। আচলতে এইবোৰে এই সৰু সৰু বস্তুবোৰে আমাৰ জীৱনত দৈনন্দিন জীৱনত বহুখিনি বস্তু আমাক আগবঢ়ায়। বহুখিনি বস্তু আমাৰ আহ সেই সৰু সৰু বস্তুৱে মানে আচলতে আমাৰ-া যি আমাৰ দৈনিক চৰ্চা আছে দৈনন্দিন জীৱনৰ বহুখিনি বস্তুৰ আহ সহায় কৰে বহু খিনি বস্তুত সহায় কৰে আৰু বহু খিনি বস্তুত আমাক আহ মানে অকন আগবাঢ় যাবলৈ আমাক
সহায় কৰে সহায় কৰে, ঠিকে ঠিকে কৈছা বাৰু তুমি। মানে মই অ চব ক'ব গলে ভাবোছো মানে খেলটো খেলাটো আমাৰ বহুত ইম্পৰ্টেণ্ তোমাৰ যদি খেলা থাকে ন তোমাৰ বডিৰ এক্সাৰচাইজ হৈ আছে। খেল নহলে মানে তুমি তুমি যদি দৌৰাও একো যদি ফ্ৰী টাইমত এনে বহি থাকি মোবাইলটো টিপি থকা বা কিবা কা কৰি থাকা চ' তোমাৰ বডি একো এক্সাৰচাইজ নাপায় চ' তুমি তোমাৰ মানে বডিটো বহ বহি যোৱা টাইপ হয়।
হয় হয় ঠিকে কৈছা তুমি। অ হয় হয় ঠিকে কৈছা তুমি মই ঠিক মই যিদৰে তোমাক ক'লো যে এই সৰু সৰু বস্তুৱে আমাৰ দত দৈনন্দিন জীৱনত আমাক বহু শক্তিৰ যোগান ধৰে। এতিয়া কথাটো হল যে আমাৰ দৈনন্দিন জীৱনত আমি যিখিনি বস্তু কৰো যোন বস্তু আমি দৈনন্দিন জীৱনত আমাৰ আহ আমি উপভোগ কৰো সেই বস্তু বোৰে আমাৰ আগন্তুক আহিবলগীয়া আহ জীৱনটো নিৰ্ধাৰিত কৰে নিৰ্ধাৰণ কৰে গতিকে মই ভাবো যে আমাৰ দৈনন্দিন জীৱনত আমি যদি নিজৰ নিয়মাৱলীত খেল ধেমালিকো যদি আমি আহ আমি আহ ইয়াত সংযোগ কৰো তেতিয়াহ'লে আমাৰ দৈনন্দিন জীৱন আৰু বেছি ভাল হৈ উঠিব আমি সুস্থ থাকিব পাৰিম আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বাঢ়িব, আমাৰ মানসিক শক্তি বাঢ়িব, মানসিক বৃদ্ধি হব, আৰু ফলস্বূপে আমাৰ আহিবলগীয়া জীৱনত টো আমাৰ লগত ভালে হ'ব সদায়।
হয় হয় মই ভাবো যে তুমি যদি খেল ধেমালি নেখেলি কেনে আজৰি টাইমত এনে বহি থাকা কিবা কৰি কৰি থকা চ' মাৰ মাইণ্ডটো মানে মনটোতো ভালে নাথাকে চ' মানে ভাবো খোলী আমাৰ কিছু অংশ হ'ল মানে ক'ত তমি য খমে বহুত কিবা কম কমে মানে খং কমে। তুমি মানুহটো ফুৰ্তি ফাৰ্তা কৰাটাইপ হৈ যাবা হয় নে মই ফ্ৰ থাকিম।
উম, উম গৈছো। বাকী ঠিকে আছে দিয়া আজিলে বহুতখিনি কথা শিকিব পাৰিলো তোমাৰ পৰা আৰু আশা কৰিছো মোৰ পৰাও তুমি বহুতখিন
হয়, হয়, হয়, হয়, মই, বহুত কথা জানা নাছিলো তোমাৰ পৰা ভালে কথা শিকিলো বাৰু।
হয় আকৌ এদিন আলোছনাত জৰিত হম দিয়া।
অ' ঠিক ঠিক আছে ৰাখিছো দেই।